হেল্ল' শুনিছা নাই? হেল্ল'
হেল্ল'
শুনিছ? শুনিছো অহ, এতিয়া শুনিছা নাই? অ ', মই শুনিছো এতিয়া । বৰষুণ দিছে নি তাত?
অ- অ -অ,
বৰষুণ দিছে নেকি বোলো তাত?
এতিয়া নাই এজাক গ'ল । এজাক গ'ল, এজাক গ'ল এতিয়া নাই।
উম, ভাত বনোৱা হ'ল নেকি? ভাত বনোৱা হ'ল নে?
হল আৰু ভাত কেইটা হ'লে হৈ যাব। ভাজিকন হলেও সেইখন ভাজিও গৰম কৰি পেলাম মামীয়ে দিয়াকন।
কলপচলা চব্জি নাই জানো?
অহ, এঙা, তই খাবলৈ পাবি,
এই দিয়া চাহ আঠটালে খাই দিম আৰু। খাম ধুনী বনাই মেলি ধুনীয়াকে এতিয়া অকমান, বকাহে জ্বলা- চলাবোৰ খাব নোৱাৰে ।
উম,
আজি দেওবাৰ নহয় । বনাম নহয়, এই আমাৰ ঘৰত ষাঁড়গৰু আছেহি। জেওৰা ভাঙিলে। আছে আছে । গৰুজনী গাভিনী হবলৈ হ'ল যে- ষাঁড়গৰুটো থাকিলে লেহি জেওৰা ভাঙি উম--।
গ - গৰু ঘৰত সোমাই আছে । আছে হেনে কোবাই ৰৈ আছে?
গো -গুঢ়াই আছে গৰুঘৰত সোমাই দিলে। সেইখনে হল গে কথাটো লৰাক কলো ফোন মাৰি পঢ়িবলৈ, কলো বোলো, এ', সাগৰতো মন্দিৰ অ, ' প্ৰতিবাৰ তাৰে খৰচ বেজি চেজি দিব নালাগে
হেই মইও কলো বোল পঢ়া আবেলি চাহ তাহ খালে। তা পোহল পহ পঢ়িবলৈ বঢহা বল হ'ল এনেকৈ-
ক চো মই বোলো তইনীয়ে পইচা বিচাৰি থাকিবি অমুকতটো তোৰ কাৰণে বজাৰ চজাৰ দি থৈ আহিছো নহয় আমি ইয়াত লাগিলে নাখাওৱেই গতিকটা চিন্তা কৰি প়িবি বুলি কৈছো ।মই মোলৈ বৰকে নামায় বাপেকেলগে মায়ে ফোনটো গাড়ী খও যে
খাবলৈ ক'ব লাগে একেবাৰে নাখাকে থাকিলেও লাভ নাই নহয় সেহেতে কিবা বস্তু
তাকে কৈছো দিয়ে দিয়ে মানুহজনী গোট নাইকিয়া নহয়
এতিয়া চাগে হে উম মিঠৈ চিঠৈ কিবা বৰসবাহ হবালৈ গৈছে। নে ক'লৈ ভাওনা কাবাঘৰলৈ গৈছিলে।
মাহঁতৰ ঘৰত বৰসবাহ আছিলে।
অ ।
বহুখন কথা
অকে অথনি জোনলৈ মাৰিলো নধৰিলে
নামাৰে উল্টা ফোনডাৰ পৰা লোৱা গ'ল নকয় আকৌ এতিয়া কৰিবি নেকি। কেনেকুৱা ন । পাই ৰবো দেখিলে গম পায় নহয় কেনেকুৱা হৈছে সি সলনি হৈছে তনে একো নকই পাতিলৈ ধয্য । জেইন থাকে তাইৰ কথা এইটো বোলে টুকা হৈছো সেইটো ।
কালিও ছোৱালী লগ কালি ছোৱালীৰ লগত পাতিছিলো
ভাত খোৱাাই কমহিলে বুলি কৈছে বাৰু আগতকে ভাত কমক মাংসাই নিছে মাংসই নিছে উ খাৰে জুন হলে মাংসই নিছে বুঢ়িয়া ভাত তাত কম খায়
অ নোৱাৰে আৰু ইমান হল আৰু এতিয়া যাবগে ।
এই তাই সেই বুঢ়ি এনেই, পিলটো নাখালে টন্তনিয়া হৈ থাকে, পিলটো খুৱাই দুৰ্বল কৰি থৈ দিয়ে। নহলে ৰাতি শুব নোৱাৰে যে এতিয়া পিলটো নেখালে কৈছে- কোনে ইমান হেৰি কৰিব থকা দেখাইহে গম পাব কেনেকুৱা অশান্তি লাগে।
উম ছোৱালীয়ে কৈছে আইতাই যি টি কৈ থাকে বুলি। উম ছোৱালীয়ে কৈছ আইটাই যিটি কৰি থাকে বোলে।
স্কাৰ্ট চাৰ্ট পিন্ধাই থৈ দিয়ে । কাপোৰ কাপোৰ খুলি থৈ দিয়ে। তাই সেই বোৰ খাই।
পৰকতি লৰিছে।
পৰকটি লৰিছে। অ এনেকে লেনাই ঘেনাই থাকি থাকি আহি মাহ হলে কিবা এটা হৈ যাবা।
আহ কেফে, একে সেই দিনেছ তেনেকুৱাই সে বাপেক
দছটা আগত পাব লাগিব নহয়। আৰু কাম কি বাও?
উম ।
লৰা ছোৱালী আঁতৰত থাকিলেও চিন্তা, টিভি চাই আছে মামা হঁতৰ ঘৰত। বাহে
উ কোনোবা আছা নেকি?
নাই নাই আজি ভাইটি টা না হেমৰ মা হতৰ ঘৰলৈ যাওঁতে ভাইটিদা আমাৰ ঘৰলৈকে ওলাই আহিছিলে । তাপা আকৌ সেই, বোলে তই আহি যেতিয়া এইটো লৈয়ে যা মই আজিলে নাযাওঁগে। আকৌ লৈ গুচি আহিলে সেইকাৰণে । অহ।
ভাই ভাইটি দাও আহি থাকে মাজে যাব জানে না
অ হা হা আহে পইচা পাতি টান বিপত কৰিলে পাঁচশ এহেজাৰ খোজে।
এই ভাইটিদাৰ চোৱালীজনী, অ তাকেহে সেই ভাইটিদাৰ চোৱালীজনী ক'ত- কৈছে?
তাওনত পঢ়িছে। আৰু ভাল ৰিজাল্ট কৰিব কেলে। পেপাৰ তেনে পেপাৰ বোৰ আগতেীয়াকে কৈ দিয়ে কি পেপাৰ কাটিব। টেনৰ মেট্ৰিক পাছ। এক লাভ নাই অ' ত শিকাই দিয়ক কৈ দিয়া কোনখিপা কাটিব সেই তেনেকুৱা
সেইখনত
ইমান শিকাই এতিয়া আমাৰ লৰা হঁতে যি কৰিছে নিজৰ মগজেহে ৰিজাল্টটো।
আমাৰ সেই ভাইদা জীয়েকেও তাত পঢ়ে তাই একদম সেই চোকা হেনো। টেন নাইন।
সেই স্কুলখন ভেজাল আছে
এক নম্বৰতে আছে বুলি কৈছে চোকা আকৌ কৈছে হেৰি ছেক্ৰেটৰী স্কুল ছেক্ৰেটৰী সেই ত,
যিয়ে নহওক স্কুলখনৰ হেৰি। মাষ্টৰৰ পেপাৰ বোৰ আগতীয়াকে কৈ দিয়ে।
এই স্কুলৰ বিলাক হে কব পাৰিব মেট্ৰিকৰ বোৰ পাৰিব জানো মেট্ৰিক। গলত।
ত মেট্ৰিকৰ চেণ্টাৰ। কেত্ৰতহে পৰে আমাৰ কি পিছলাগুৰিতহে পৰে চেণ্টাৰটো। উম ভাইটি দাহপাই গৈ পেলাই। এইখন চি বি এছ ই নহয় নহয় ছেবা হে
অ ছেবা ক ক'ত হেৰিয়ত সোমাই পৰে। থকা খন নেকি? অ 'সেইখন নহয় তেতিয়াহ'লে নৰ্থ ইষ্ট।
এই পুখুৰীটো ডণ্ডেলত উ
নাইটবৰ্ড
ডেণ্টেল ডক্টৰ ওচৰত
ক' নাৰায়নপুৰত নে ক'ত
সেইবোৰ পাচো লাভ নাই অ' এই নাৰায়ণপুৰত সত্ৰ বেলেগুৰি ন বদূলা সত্ৰৰ দুৱাৰমুখত। পুখুৰীটোৱে সতি দীপেনৰ আগত দীপেনৰ ঘৰটো ভাড়া
অ '
সেইবোৰ ৰিজাল্ট কাম নাই।
আকৌ ভাইদা জীয়েকেও পঢ়ে বুলি কৈছে মাকুৱ আইত বুলি কৈছে উম,
মাকৈত অৰিয়েণ্টখননহে আছে চি বি এছ ই যদি
অ চি বি এছ ই অৰিয়েণ্টত অঁ তাত হয় তেতিয়াহ'লে
অঁ ইমান বগাই ঘুৰিছ নে ছোৱালীজনীক ব
জানো ইয়াতে পঢ়াই পেলাই মেট্ৰিক টো পাছ কৰা মবাইল নহ
ভলডাৰ পৰা আনিলে আকৌ বান্দৰদাত দিলে বালানাম বান্দৰদাৰ পৰা আকৌ তাত পোৱা লাগে নে
অঁ বান্দৰটো দিছিলেহেনি ভাইদাই ক ক কৈছে উ সোধা নাই নৱমত হব
উম
কিবা বিজনেচ বা হেৰি কি বিজনেচ কিবা কওঁ বুলি কৈছিলেনো নব্বৈ নিদিলে ভাইটিেহে কৈছিলে।
অঁ ধেৰ দেউলিয়া
ধাৰ আছে বুলি কৈছে আৰু কথা আকৌ ভাইদাই আছে নৌবৰ ধুনীয়া হৈ আছে সৰৰ পৰা নবৌ ন নবৌ হেনো বাসত্তৰ নে পয়সত্তৰ কেজি আইতা ছিক্সটি কিমান হে পছত বহুত শকত হৈছে নবৌ
ফুৰ্তিকে থকা আকৌ নবৌ সেই আৰু নিজৰ ঘৰতে নি এতিয়া নি যে গতী ভাইৰা তলত থাকিব নাপায়ে জানো
উম সেই তেনে পোৱা আছে
তেনেকুৱা হয়
ভাই দোই সে সেয়া কিবা এটা খোলো বুলি কৈছিলে সেইটো খুলিব নিদিলে নহয় লোণ ল'লে ভাইটাইত ছোৱালীজনীকে আঁহ ছোৱালীজনীকে সেই অনা নিয়া কৰি থাকে
উম। তাকেহে হ'ব দে মই বোলো ফোন এটা মাৰু আকৌ হেৰি কি ভাত তো আমাৰ হলে
পইচা সোমাইছে নাই ন
এই ক'ত চাই নাজানো পইচা হেৰিটো ন নাজানো এইটো দহ কল হেৰি হ'ব লাগিব নাোৱা নহয় মোৰ এতিয়া আঠ নম্বৰ হৈছে হে
সেই তেনেকে জিমিলে এবাৰ মাৰি দিবি অ কি কেনেকে ক মই নেজানো বাৰু
তাই এতিয়া হেৰি নাই ভাইটি পৰা লৈ পেলাই মাৰিছিলে অথুনি মাৰিছিলো মই হ'ব দে
সি কাৰট এটা ভৰাই দিব পায়ে
পইচা নাই আ সি কৈছে পইচা এটা কাৰটত ভৰাই দে পায়ে তো ভৰাই দিব মই কৈছোঁ ভৰাই দে আকৌ কি আজি এ দেউতা দেউতাক কিবা কৃষক লোন সোমাইছে পইচা পইচা দিব কৃষক কিবা এটা খাবলে আজি বতৰটো ভাল মই বোলো লৈ যা ক আছে যদি পইচা এতিয়া পিছত উলিয়ালে উ হেৰি নকৰিবি মাহঁতৰ হাতত আছে যে কইছে নালাগে আৱ যেতিয়া উলিয়াব তেতিয়াই খাম আৱ
মই দিওঁয়ে পাই মই নিদিয়াকে নেথাকো অ
বতৰটো ভাল আছিলে মানে হাঁহি আছিলে
অ
অব কথা
মই কাইলে আহি মাংস অকন আনিলে দিব পাৰিম কাইলে আনিম অকমান সেই যোগেন চাৰ আহিব বিল বনাব লাগিব এইবোৰ কিবা এৰিয়া বিল ধৰিব লাগে যে তাপা থাকিম বুলি কৈছে মই আজি বোলো নানিব আকৌ দুদিন থাকিবহি আমাৰ থাকেই বিলডু দুখন বনাই থৈ যাব এই মাহখনো অহা মাহখনো বনাই পেলাই দি থৈ থৈ গলে এইবোৰ কিবা দিয়ে টিয়ে ধৰিবলে দিছে যে নহয় এনেও আনিম হেই জালুক দি পেলাই ক'ৰবাত খাম খাচীবোৰ কমাই দিলোঁ বিহু কাৰণে তাকক কে আনিলে ভাল তাককে আনি পিছে পিছ ফদিব মাংস নেখায় সাতশ আতশ দি আনিবলে দৰকাৰ নাই মই কৈছোঁ তাককে আনিব দুপিছমান তেনেকে ঘৰলৈও দি দিওঁ আমি
মোক এতিয়া পঞ্চাশ টকা আনিছে যেনেকে তে আনিছে তেনেকৈ ধুই মেলি বনাইছো অকণমান ম শুনে নাখায় নহৰু এটা দি দিছোঁ আ তই এইফালেদি দি দিছ। অ' তই দিয়া আলু। ফালি ফালি দি দিছো ডাঙৰ দুটামান তাৰ পিছ এ অকনমান হেৰি দি দিছো এইটো কি। জীয়া আৰু জালুক খুন্দি পেলাই। তেনে বন আছ।
উম।
শুনা কালি প খোৱা খোৱা তুমি অ' সেই ৰুতিয়ে হ'ব। কব কথা।
অ' সেই ডুপি চাপি জলে হয় ধেৰ নালাগে।
আজি যোগাৰ দিৱসৰ হেৰি পাতিছিলে ন মই মেইনজনীলৈ ফোন মাৰিলো ৰাতিপুৱা তাৰ কৈছে অ'বৌ ওলাই আছে নেকি মই বোলো মই বোলো ওলাইছো কৈছে মই বোলো নগৈ কিবা হ নেকি তাৰপৰা কৈছে তাৰ পছে একো নহয় বৌ মজা আৌ আপোনাক তেনেকে কৈছো নকব আপুনি নালাগে দিয়ক আহিবলৈ ইমান। টো এনেকে ক'লে যিমান। আকৌ বেলেগক মাতিছো আপোনাক মান কৰিছো বুলি কলে ধৰ বেলেগে বেয়া পাব যে। তাৰপা নগ'লো আৰু যুগলৰ বায়ে মানে
ক ৰেজিষ্টচন হোৱা নাই জে হব। সকল লোম আহিবলগীয়া হোৱা না মই নহলেও বেয়া নাপাওঁ সেই লোন চোন আহিলে পইচাটো পাই দিলেই হ'ব।
লোন আহিলে পইচাটো ল'ব পাৰিবি।
দিছে নহয় মোক এইবাৰ ত্ৰিছ হোজাৰ দিলে আকৌ তেনেকে যদি দিয়ে অ' ইমান ধৰ যদি অনলাইন নহয় বেয়াও নকৰে। হৈ থকা গোত আমি নতুনকে সোমোৱা যে।
ৰেজিষ্ট্ৰেচন হৈ থকা গোট। হ'ল মোৰ ভাগৰ স বাসুদ
অ'। আমাৰ জিমি জিমি ভাগৰ কি হ'ল জানো জিমি ভাগৰ ক
তাই
অ'।
এইখন মই গাটো ধুই দিম আৰু শৌচ কৰিব লগা
এই তিনদিন ঘৰতে থাকিব পাৰিলেহেঁতেন। তাই কৈছে
বাইদেউ থাকে আৰু।
আহিও সেই-সেই হল। মাকে ধুনীয়াকে বনাই বনাই খাবলৈ দিয়ে যে সেইদিনাখন জালুকীয়া বনাই দিছে কৈছে।
মুকলিকে থাকে।
মায়ে লৈ আহিবলৈ--। কাম কৰিবলৈ লাগে বুলি। হাহাহা।
ইমান আহে প্ৰেক্টিকোল কৰোতে কৰোতে অটো চলাই দিব নহয়। ইমান নিজৰ ঘৰ লোকৰ বোৱাৰীৰ কথা শহু কথাক কলে লাজ পোৱা দি পায় সলাই দিয়ে কথাটো। কেলে সলনি হৈ গ'ল বাৰু?
তাকে হে বোৱাৰী আৰু--। চোৱা ইমানবোৰ হেৰি দেখিছো বোৱাৰীক মৰম মই আজি হৈ ভিডিঅ'টো আজিহে চাইছো হেৰিহতে কেক কতা। লোৱা দি থোৱা। তইও লিখ।
অ। উম। বৰ মৰম তুহিনাক অ'।
উম, তাকে হে তেনেকুৱ হ'ব লাগে মানুহবোৰ তেনেকুৱা হ'ব লাগে অকল টকা পইচা বা সম্পত্তি বা কিবা নহয়।
সংঘাত নাই আমাৰ ভাইটিও ফ্ৰি হ'ব নাজানে। এতিয়া সেইদিনা আহিছে কথা পাতিবলৈকে সিয়েই মন নকৰে ইমান দিলেও কথা নাপাতে নহয়।
আমাৰ
ফ্ৰি নহয় মানে মানুহৰ লগত।
তাকে হে ফ্ৰি হ'ব লাগে মানুহ মনতটো সেই হৈ থাকে আকৌ।
আমিও আমৰ নাই নহয়। গা-মূৰ বেয়া।
মানুহৰো বেমাৰ আজিকালি নহ কবি এ চবৰে বেমাৰ থাকে কোনো শান্তিত নাথাকে।
ক হয়।
দে।
অ লেটিঙত গো হ'ব ।
হ'ব হ'ব যা যা।